হেল্ল' অহ অহ শুনিছোঁ। ক' কি কৰি আছ? অ' পালোহি।
কিহত গলি, স্কুটিত? অ', তাৰপৰা সি ভাইটি দোকান গ'ল নেকি?
অ' সি দোকান গ'ল। মই গুচি আহিলো স্কুটি লৈ।
আহিবগৈ আৰু।
উম আহিব গৈ।
সিহঁতি
কিয় নাহিব আকৌ একদম ৰাতি এনেও সি সিহঁতি নাহিলেও আহিবই লাগিব সি।
অ', ভাল, এই যে মায়ে অকমান ষ্ট্ৰং হৈছে নে?
অহ হৈছে। ভালে এতিয়া, ভালেই বোলো এতিয়া।
অ'। চেলাইন দুটা দিলে নহয়, এতিয়া হে এবাৰ আমাৰ ইয়াতে দেখুৱাই ঔষধখিনি খুৱাব খাব দিবি আৰু। কিবাখিনি কমি আছে কিবা এটা বাঢ়ি আছে।
কি বাঢ়ি আছে বা!
অ সেয়া কিবা এটা বাঢ়ি আছে, সেইটো বেছি আছে বুলি কৈছে। চাত যি পি টিত সোধোতে।
অ', এনেই ই চি জি কৰাইছিলে।
ই চি জি খনৰ ৰিপৰ্ট নহয় নহয় সেইটো। ই চি জি ৰিপৰ্ট দিয়াই নাইচোন তই।
জানো সি কি দিলে মোক ন'হলে, সেইখন কাগজ ক'ত থলে সি।
অ'। সেই সেই গীখন গোটেই কেইখন ডক্ট, উম অ' কৰাই লৈছোঁ ই চি জিখন আকৌ দিয়া নাইচোন হেৰিটো। সেইখন বেকা বেকী হৈ হৈ যায়, হেৰি আচতানা আচতানি হৈ।
অ', আচতানা আচতানি অ।
ওপৰলৈ তললৈ সেইখন তই দিয়াই নাইচোন।
অঁ, সেইখন খুজিবিচোন তাক, তাৰ তাত আছে চাগে?
সেইখন আমি ধৰিব নোৱাৰিম ডক্টৰক দেখাব লাগিব। তিনিও খন নি ডক্টৰক দেখালেই হ'ল।
অঁ।
গোটেইকেইখনিক ডক্তৰক দেখাই তাৰপা সি আনা কি ঔষধ খিনি সেইখিনিও যদি খোলা নাই মা মেডিকেলৰ পৰা সলাই নিলেই হ'ল আকৌ সেইখিনি ডক্টৰে যি দিয়ে সেইখিনি।
অ খোলা নাই বাৰু।
অঁ, সলাই দিব নহয় মা মেডিকলে, এইটো নালাগে এইটো এইখিনি সেই দিয়ক বুলি ক'লে দি দিব।
অঁ অঁ।
অঁ, সি যোনে হেৰি নাইকোৱা আহিলে দিয়ে দিব ধুনীয়াকে মানুহটো ভাল।
অঁ। একো নাই এইখিনি খোলাই নাই হয় সলাই দিলেই হ'ল।
অঁ অঁ, সলাই দিলেই হ'ল তেতিয়া সি ডক্টৰে লিখামতে ঔষধ হেৰি কৰিব পাৰিব, নগাঁৱাত যদি যায় সেই আবেলি গ'লে সেই ডক্টৰটোকে দেখাব পাৰিলে হয়, ফ্ৰিতে ৰিপৰ্টটো। ঔষধ ঔষধো লিখি দিলে হয় ডক্টটোৱে। কিন্তু সি আবেলি যাব লাগিব কাবা কিবা কাম থাকিলো। নগাঁওত যেতিয়া কাম থাকে, সেই ডক্টৰটো মানে সেই আবেলি বহে চাৰিটা মানত।
অঁ।
সি চাৰিটা মানত গৈ তিনটা মানত গৈ ডক্টৰটোক ৰিপৰ্ট দেখাই কি কি ঔষধ খাব লাগিব, সেইখিনি লিখাই আনিলে হ'ল।
উম, ডক্টৰটো মানে চাৰিটা বা এনেকুৱা ছটালৈকে চাই থাকে ছটা সাতটা লৈকে।
আবেলি গলে হ'ল আও কিবা কাম থাকিলে সি এদিন, এদিন কিয় সোনকালে গৈ দেখাব দিবি, ঔষধ খিনি এতিয়া শৰীৰটো কমি আছে, সেই সিনি খালেহে ভাল হ'ব। আইৰন একেবাৰে নাই বি ভিটামিন বি টুৱেলভ কিবা খিনি খাব দিছে। সেই চাপজিপিটিয়ে। আৰু কিবা কিনি ভ খাব দিছে, ডক্তটৰকটো পতকে দেখাব‌ই দিছে এপাক। বকো ধপ ধপনি কৰি থাকে বুলি কোৱা নাছিল যে মায়ে।
অহ।
হেয়াই বহুত কিবা কমি আছে তেজত।
হে এতিয়া দেখাবলৈ এতিয়া হেৰি যাব লাগিব দে কাইলৈ তাকে আমাৰ ইয়াতে দেখাব দিব লাগিব এপাক।
ইয়াতে এপাক দেখাই পেলাই ৰিপৰ্ট খিনি উ কি এইখিনি কিবা কি ঔষধ খাব লাগিব কি কমি আছে, লিখি দিয়ক বুলি কব দিবি।
অঁ।
হ'ব। যিটোৱে লিখি দি অঁ তাপা যি ঔষধ কি?
তই কিবা আনিব গৈছিল যে, ওঠনি আনিলি নে নাই?
নেপালে। এই পৰ্দাৰ হেৰি গিদাল। লগোৱা, নাপালে, দোকান বন্ধ নাই পচন নাই, এখনে দোকান আৰু গ'ল আউ।
অ'।
উম।
নগাঁৱতে যাওঁ, নগাঁৱৰ পা আকৌ তহঁতৰ দূৰ হয় যে।
নগাওঁ দুৰ হয় যে। ঘড়ীটো ভাল কৰিব দিলে হেইটোও ভাল দিয়া কৰি দিয়া নাই, নগাঁও। খং উঠি আছে ইমান দিন হ'ল। গালি দিছে হেদিনাখন, হেতক ইমান দিন এবছৰ লাগিব নেকি বুলি যি গালি দিছে।
অ'।
পাৰিলে পাম হ'ব বুলি ক'ব লাগে, নহ'লে নাই, ইমান দামী ঘড়ীটো তিনি চাৰি হাজাৰ টকীয়া ঘড়ী পা ছহেজা টকীয়া।
অ'-অ'-অ'।, তাৰপা কি ক'লে সেহটি?
কি ক'লে জানো, খাই বৈ লৈ গালি দিলে আও। উম।
ইমান দিন না-নালাগে নহয় বোধক তে ভাল, নোৱাইলে নোৱাও বুলি ক'লেই হ'ল, অ'।
মাথাটো গৰম উঠি যায় মানে জান মোৰ।
উম।
স্ৱয়া ফাং-ফুং যে আমা এয়া মানুহ বিলাকৰ, বাহিৰৰ মানুহ বিলাক দোকানত ই-ইমানদাৰিছে কাম কৰে।
পাৰিলে পাৰোঁ বুলি ক'ব, নোৱাৰিলে নাই হেনেকে।
উম।
এ এইবোৰ ব'ল, শুই শুইছিলো হে অথনি টোপনি আহিলেহে আকৌ, তাৰ পাৰ্চেল আহিলে, উঠি আহিলোঁ আও, হামীয়াই ধৰিছে। হামিয়াই আছোঁ এতিয়া।
কি লৈছিলি? পাৰ্চেলত কি আহিলে?
চোৱাই নাই ৰহ, পৰ্দা-চৰ্দা কিবা আছে চাগে।
অ'। কাপোৰ-চাপোৰ নে পৰ্দা?
পৰ্দা।
অ'।
অ'।
বৰষুণ ধৰিছে নে সেফালে?
নাই, বৰষুণ পৰা নাই এতিয়ালৈকে, তহঁতৰ পিনে পৰিছে?
অ', পৰা নাই, ধৰা নিচিনা লাগিছে, বাহিৰলে ওলাই আহিছোঁ‌। এতিয়াহে ভিতৰতে আছোঁ‌। উম অথনীয়া পা।
অ'।
বৰষুণহে ধৰিছে নে, সন্ধিয়াহে হ'ব লৈছে নে, সন্ধিয়াটো হ-হ'লেও হয় হয় কিনো বৰষুণো তাই নিচিনা লাগিছে।
উম এয়াতো হেনেকে আছে।
অ এ ক'তো থাকি ভাল নেলাগে আজি কালি ক।
উম। উহ গৰম দালো মই পূজা শুই তাই শুই আছে উঠাং গৈ।
অ।
একেবাৰে শুলে থাকি ভালে নালাগে মন চন তেনে।
তহঁতৰ ঘৰটো তেওটো ঠাণ্ডাই বোলো।
নহয় ইমান ঠাণ্ডা অ ঠাণ্ডাই আমাৰ। ঠাণ্ডাই ফেন লগালে ঠাণ্ডাই লাগে ঘুৰি ফুৰিলে হে গৰম লাগে ইমান গৰম নহয় আমা
উম
মানে সেয়া খোজকাঢ়ি থাকিলে ইফালে সিফালে হ'লে গৰম লাগে আৰু
এ আচল কথা মানে তহঁতৰ এতিয়া চব কৰি ললি যে আমাৰ এতিয়া এইবিলাক লগোৱা লগোৱা নাই কাৰণে চাগে আমাক গৰমটো বেছি লাগে গম পালি
অ হ'ব পাৰে ছাগৈ সেইকাৰণেও হ'ব পায় উম গৰম হৈছে দে চবতে গৰম
অ
গৰমটো যে চবতে অকণমান ধৰ বেছি গৰম লাগে আমাৰ যে ওপৰত সেইখন আছে সেইকাৰণে
অ অ
চতখন তহঁতৰ আকৌ সেইখন দি দিয়া নাই আৰু সেইকাৰণে এতিয়া
অ অ আমাৰ বোলো থাকি থাকি অভ্যাস হৈ গ'লা আৰু দে প্ৰথমে নাই লোৱা এতিয়া একে অভ্যাস হৈ গ'ল আৰু কিন্তু তেওঁ লাইনতটো থাকিলে ক কথা নাই ফেনৰ সেই লাইনটো নাথাকিলেহে মানে হা অ অ ডাঙৰ ফেন লগাই লোইছো
উ অ এখন লগাই ললে হ'ল লাইনটো সেই ইনভাইটাৰ এখন লৈ ল'বি আগলৈ
অ
তেতিয়া হৈ যাব পাইবি আৰু তেনেকে
অভ্যাস হৈ গৈছে আৰু দে
হয় নেকি
উম
সেই অভ্যাস হৈয়ে যায় দে মানুহৰ য'ত যি আৰু
উম কিন্তু আমাৰ ঘৰত এতিয়া বেলেগ মানুহ আহিলে থাকিব নোৱাৰে আকৌ
অ বেলেগ
ভালে হ'ল অ আহিলৈ সোমাই লৈ কি ক'ত সোমাইছোঁ অ বুলি কব একে অ আমাৰ একো নাই থাকি থাকি হেৰি হৈ গল যে
অ মাটি ঘৰ বিলাক ভাল আছিলে আগৰ দিনতে
অ মাটিয়ে ঘৰো ভালে অ' ধুনীয়া ঠাণ্ডা লাগে ৰাতিয়ে মানে দিনটো গৰম হলেও ৰাতি একে ধুনীয়া ঠাণ্ডা কাপোৰ জাপিহে শুব লাগে ফেন লগাই লৈ
এ তিন বেৰবিলাক ঠাণ্ডা হৈ যায় যে।
হ?
বেৰবিলাক ঠাণ্ডা হৈ যায় যে, ঘৰটোও ঠাণ্ডা হৈ যায়।
অ অ ওপৰৰ টিংখিনিও অহ। আকৌ ওপৰৰ টিংখিনিও ঠাণ্ডা হৈ যায় ধৰি ল‌। হয়।
তি টিংখিনি ঠাণ্ডা হৈ যায় যে টিঙৰ বতাহতো।
উম।
হয় ঠাণ্ডা।
ন একোৰে শান্তি নাইও, মানুহৰ জীৱনটো গৈ গৰমতো গৰম ঠাণ্ডাটো ঠাণ্ডা।
উম, মানুহৰ জীৱনত একো নাই চবফালে দিগদাৰ দে।
চব ফালে দিগদাৰ। মই আজি একে কলডিল এটা বনালোঁ এতিয়াও মুখখন তিতা লাগি আছে কি আকলক দিল দিলে কল দিলে দিলে।
কিনি আনিছিলে নেকি? কিনি আনিছিলে নে?
হা?
কিনি আনিছিলি?
নাই নাই ওচ কৰা এটাই দিছিলে।
অ', অ জানিছো কিবা সেইটো কিহৰ বা।
জাহাজী কল তিতা হয়নি?
হয় চাগে জাহাজী কল চল চাগে তিতা হয়। তাকে, উম। নিমখ পানী তিয়াই থৈ হেৰি কৰিব লাগিছিলে।
কি আকৌ কোনে সেনেকোৱা
এ, আমি আকৌ চব কলে খাই আছো, কিন্তু জাহাজী কলতো নাই আমি চেনী ক চেনি কলো
জানো, চেনি পোৱা, চেনী কলো খাই নেকি বোলে।
অ', চেনী কলো আমি খাইছো, চেনি কলো খাওঁ। তিতা লাগা নাই মালভোক ক'লো খাচোন তিতা লগা নাই। ভীম কলৌ হয়, অ', নালাগে তিতা।
মই এবাৰ এনেকে তেজপত এটা কিনি আনিছিলো সেইটোও এনেকে তিতা লাগিছিলে এদিন তেতিয়াৰ পৰা কিনিবই ভয় লগা হ'ল বোলো। তিতা লাগে বুলি সুধি লওঁ। মানুহ কিনব' গ'লে।
অ'।
হ'ব দে।
হ'ব দে নহ'লে।
হ'ব দে বোলো।
চাহ বনা বোলো।
অ'।
উম।